হেল্ল'
হেল্ল'
শনিছ ন নাই
অ' শুনিছানে
শুনিছো
আহ আহ এয়া এনেই আছিলো তই
মই এতিয়া এই ইমান গৰম পৰিছে গছৰ তলতে বহি আছো
অ আহ তই ঘৰতে আছ নে
ঘৰতে আছোঁ
অ অ খোৱা বোৱা কৰিলোঁ বাৱ
আহ মইও কৰিলো আজি ঘৰলে মাংস অকন কে আনিছিলো
অ অহ ভাল কৰি দি গৰমত খালি যেতিয়া তাপা বাকী পৰীক্ষা ভালে গ'ল
পৰীক্ষা ভাল হৈছে দুখন নে এখন পেপাৰ বৰ এটা ভাল হোৱা নাই।
অ অ উম
তহঁতক কেইখন পেপাৰ এনে?
আমাৰ সেই চ ছখন পেপাৰ তাৰ পৰা এতিয়া চাৰিখন গ'ল
অ কেতিয়া আহ হ'ব অ বাকী মাজতে যে ফুৰিবলে গৈছিলো গম পাওঁ নে নাই
ক'ত গৈছিলি?
মাজতে কাজিৰঙালে গৈছিলো নহয় ফুৰিবলে।
অ হয়নি গম নেপাওঁ আক তই গৈছ বুলি।
অ মাজতে গৈছিলো লগৰ কেইটামানো গৈছিলে।
অ অ
আমাৰ কাজিৰঙালে যোৱা প্লেনটো মানে বহুত দিনৰ পৰাই চলি আছিলে।
অ
কিন্তু যোৱা হোৱা নাছিলে। চবৰে অসুবিধা থাকে যে
অ গম পাইছোঁ অ।
তাৰ পিছতে সেইদিনাখন গ'লো আৰু গোটেই কেইটাই। তাৰপিছতে আমি ৰাতিপুৱাতে ওলাই গলো খালি আধা ৰা ৰাস্তাতে গাড়ীখন অলপমান বেয়া হৈছিলে এটা চকা ফুটিছিলে।
অ
তাৰ পৰা এঠাইত গৈ পেলাই অলপ দেৰি ফচিলো মানে বহুত দেৰি ৰ'ব লগীয়া হ'ল মেকানিকো না নাপাও যে ওচৰতে বিচাৰিলে তেনেকে।
অ অ
তাৰ পিছতে আৰু ওচৰৰ মানুহক সুধি সুধি মেকানিক এজনক পাই পেলাই ঠিক কৰাই ললো গাড়ীখন।
অ
তাৰপিছতে আমি সন্ধিয়া হলো কাজিৰঙা পোৱালে।
অ অ
সেইদিনাখন আকৌ চাবলে নহলে একো কাৰণে মানে আমি গৈ পেলাই গেষ্ট ৰুমতে লো আৰু।
অ
তাৰ পিছত পাছদিনাখনে আমি ওলাই গৈছো। ছ তাত আকৌ হেৰি বুকিং কৰি থব লাগে জীপ জিপ চিবোৰ হাতী এইবোৰ যে আমি আমি সেই পাছদিনাখনলৈ বুকিং কৰি থৈছিলো ৰাতিপুৱা নটা বজাতে ওলাই গৈছো
আহ তাৰপা হেৰি নহয় আৰু লগৰ কেইটাই গৈছিলি
আমি ছটা হৈছিলো
অ মানে তহঁতি নিজৰ গাড়ী লৈ গৈছিলি নে নে ভাড়া কৰি গৈছিলি
আমি নিজৰ গাড়ী লৈ গৈছিলো লগৰ এজনৰ গাড়ী এখন আছিলে
অ তাৰপৰা ৰচোন হোম ষ্টেটো বুকিং কৰিব লাগিব হয় নহয় তাত যদি আগতে যাম বুলি ভাবি থাকো আমি
হোম ষ্টে বুকিং কৰিব লাগে কিন্তু নকৰিলেও পাই যায় খালি বুকিং কৰি থলে ভাল আৰু কেতিয়াবা মানুহ বেছি হলেও অসুবিধা হয় যোয় এনেই তাত যদি খালী থাকে দিয়ে দিয়ে আৰু লগৰ লগত
অ অ
আৰু অলপ দূৰলে গলেও মানে তাতো যদি সেইটো নাপাওঁ তেতিয়া অলপ দূৰতে থাকে দুই এট বোৰ হোমষ্টে আছে
আহ তাৰপা হেৰি ভালকে চ চব চোৱা চালি নে মানে তাত
চালো চালো হেৰিয়া তাত এতিয়া মানে ঢেৰ জীৱ জন্তু ভৰি আছে এতিয়া
এতিয়া আছে
উম মাজতে অলপ কম হৈছিলে যে
আহ অ শুনি চিলো
গড় দেখিলো গড় হাতী বনৰীয়া ম' হৰিণ গাহৰি বান্দৰ সেয়া আৰু আৰু চৰাইও ধে আছে মানে এ ত
আহ অ
কিছুমান জেগালৈ যাবলৈ নিদিলে কিয় নিদিলে গম নাপালো দেই
আহ আহ উম যোৱাবাৰ কেইদিন থাকিলি তাত?
আমি তাত তিনি ৰাতি থাকিলো চাৰিদিন হল আৰু।
অ', অ ', দিন যাব দ, উম, '
উম', তহঁতও যাম বুলি ভাবিছ নেকি?
তাকে নহয় আমি যাম বুলি ভাবি আছো, কিন্তু এই এক্জামটো খতম হৈ লওক তাৰ পিছতহে হেৰি কৰিব লাগিব।
অ', যাব পাৰ এই গৰমৰ দিনকেই, তাত যাবলৈ বেয়া নহয় বাৰু।
অহ', গম পাইছো উম্ তাকে মানে আমি যাম বুলি ভাব তেতিয়া মানে- মানে যাম বুলি ভাবিলে আগদিনাখনেই মানে হেৰি কৰি থব লাগিব দুদিনমানৰ আগৰ পৰা হয় নে নহয় জীপ- চিপ এনেকে হেৰিবোৰ,
অ -অ দুদিন মানৰ আগত, বা বুকিং কৰি থব লাগিব।
অ ', অ ', তাৰপৰা খোৱা বোৱাটো তেহঁতি দিয়ে নে -নে তহঁতি নিজে হেৰি কৰিব লাগিব?
ন খোৱা বোৱাটো নিজেই, আমি লৈ গৈছিলো নিজে। টিফিনো লৈ গৈছিলো, তাৰপিছত আৰু তাতে কিনি খাইছো, তাৰ পৰা কোনো খোৱা বোৱা নিদিয়ে। বাকী যদি তহ মানে পাচলি চাচলি লৈ যাওঁ। তেতিয়াওঁ খাব পাৰু। আহি- আহি সহতে দিয়ে।
অহ', - অহ', - অহ', - অহ', বনাই খাব পৰা মানে ব্যৱস্থাটো আছে এটা।
আছে অহ ',।
অ' তাৰ পৰা বাকী আও সেইটো অকল তালৈকে গৈছ।
কাজিৰঙালৈ যাওঁতে এনে বেলেগলৈ বুলি যোৱা নাই কিন্তু লগৰ এজনৰ কথা শুনি মানে সেইফালে আকৌ শিৱসাগৰলৈ গুচি গলো আমি।
অ' অ' অ'
তাৰপ শিৱসাগৰত সেই দিন দিয়াকে চালোঁ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ এনেকে। চালোঁ আৰু জয়সাগৰ পুখুৰী, জয়দৌল, শিৱদৌল তাৰ পৰা তেনেকে ঘৰলৈ গুচি আহিলো।
পা বেছি দূৰ নহয় নেকি, কাজিৰঙা পৰা মানে তালে?
দূৰ, বেছি দূৰ নোহোৱা নহয়। তথাপিও যাব পাৰি আৰু তাত। লগৰ এজনৰ সম্পৰ্কীয় আছিলে কোনোবা।
অ' অ' অ', সেইটো কথা, বাকী আমি তাতে যাম বুলি ভাবি থৈছো যদি যাওঁ তেতিয়া তোক মই খবৰ কৰিম বাৰু।
অ' গলে যোগাযোগ কৰিবি, মই যেনেক পাৰোঁ সহায় কৰি দিম।
অ' ঠিক আছে তাৰ বাকী ঘৰৰ খবৰ ভাল নহয় চবৰে?
উম ঘৰ খবৰ ভাল।
দেউতা ঠিকে আঁছে?
উম ', আছে এতিয়া, তহঁতৰ?
আমাৰ আছে বাৰু।
পঢ়া- শুনা ঠিকে কৰিছ নাই?
কৰিছোঁ আজিহে এক্সাম আছিলে, দি মেলি অলপ আগত পাইছোহিহে।
অ', কেনেকুৱা হৈছে?
পৰীক্ষা এই, উম প্ৰথমখন অকমান বেয়া হ'ল
অ' অ'
জানো বাকীকিখন কি হয়গে আৱ তাপা তহঁতৰ ইণ্টাৰ্শ্বিপ ইণ্টাৰ্শ্বিপ দিছে নে নাই?
কিন্ত টাৰম চব দিছে
অ' আমাৰ দিছে বাৰু।
কি তহঁতৰ একজামৰ পিছতহে কৰিব লাগিব।
অ ', এক্জামৰ পিছত জুলাই মাহত কৰিব দিছে আমাক, তহঁতক?
আমাৰ এতিয়া আৰম্ভ হলেই। পোন্ধৰ- দিন কৰিব পাৰ, বিছ দিনো কৰিব পায়,
অহ - অহ - অহ - অঁহ
তাৰ পৰাই কৰিবি নেকি ইন্তাৰ্ণশিপ?
অ', মই ইয়াতে কৰিম। আমাৰ লগৰ এনেকে গ্ৰুপ বনাই দিছে।
অহ,
তেৰিয়া, কৰিব লাগিব। তাকে, তহঁতৰ কি মানে নিজে নিজৰ ববীয়াকে কৰিব দিছে নে কিনো?
অ', নিজৰ কথা যোনে যি ক', তাৰ আগত তই, উম ', ইনফৰ্ম কৰিব লাগে, আৰু
আহ -আহ উম', - হুম ', মানে সেইটোয়ে আৰু মই কেইবাৰ হ'লোও মানে অকমান এইবাৰ প্ৰথম যে, অলপ বুজি পোৱাটো অলপ হেৰি হৈছে যেনিবা,
ৰিপৰ্ট- চিপৰ্ট বনোৱাটোহে দিগদাৰ হৈ, জানো।
অহ ', সেইটোৱে কথা। তাকে আকৌ বেলেগক সুধিও চাব লাগিব এনেকে আগতে কৰা
অ চীনিঅৰ
যিনও সুধি চাব লাগিব সেইটোোৱে
অ উ
এ ত আহ
বাকী ফুৰিবলৈ মেলিব কৈছ নাই
নাই নাই যাম হেৰি তাকে ভাবি তই চোৱা যাম পৰীক্ষাৰ পিছতে কিবা এটা কৰি ত ঘটে ত ঘট ততে আছ নে কি ব এক্জামৰ পিছত
ঘতে আছো ইণ্টাৰনশিপ হ'ব
অ অ ত তই আৰম্ভ কৰিলি মানে ইণ্টাৰ্ণশ্বিপ কৰিবলৈ
কালি পৰা কৈছো
অ উ তাকে বাৰ ম মই এতিয়া হেৰিয়ত আছো এ এইটো হেৰি ভাতগেইটা খাই মেলি উঠি আহিছো ত আহি আকৌ তোৰ ফোনটো আহিছে তাকে কে মই কথাটো পাতি লওঁ
অ
উম
বাকী তহঁতে কাজিৰঙালৈ নগলে মাজুলীলৈও যাব পাৰ এতিয়া
অ মাজুলীলৈ যা পা কিন্তু মাজুলীলৈ এবাৰ গলো যে অ গলো হেৰি আমাৰ ফ ত দি নিছিলে যে
অ চব চালি নে কিি
চব নাই চো আমাৰ হেৰিহে চাইছিলো অকলে হেৰি এ প্ৰথম মানে আমাৰ মেইন উদ্দেশ্যয়টো হৈছিলে মানে হেৰিয়ৰ আহ হেৰিখন চামগ্ৰী সত্ৰ দেখুওৱা এটা চামগ্ৰী সত্ৰতে বহুত সময় লাগিলে তাৰ পিছত আৰু আউনীআটি স্ৰদায় সোমল পালো তাত বাও বেলেগে ক'তো নোসোমোৱালে
অ তেতিয়াহ'লে আকৌ এবাৰ গৈ পেলাই তহঁতে ভালকে চাব পাৰ মাজুলীতটো চাবলগীয়া ধঢেৰ আছে নহয়
উম উম হেইি তাকে ভাবিছো এইবাৰ যাম নেকি হেৰি হোৱাৰ পিছত
যাবি ইমান খৰচো নপৰে কম কৰছতে হ'ব
উম উম হয় বাৰু এতিয়া ইয়াৰ পৰাা যাবলৈ মানে অলপ ভালেই
স্কুটি লৈ যাবি
উম সেকে ভাবিছো ৰুটি গেলত দিব পৰা হলে ভালে তপ টোক টোক হ'ব দে তেতিয়া উম উম ঠিক আছে হ'ব দে অ অহ